দ
ক'ত আছা?
এ এনেই ঘৰতে শুই আছো, তুমি?
উম, এই ঘৰতে দিয়া।
আচ্ছা ভাত খালা? অ', গৈছিলো। উপায় নাই, গৰম বন্ধটো মাতি আছে।
অ', এইবাৰ তুমি কোনটো বয়সৰ?
মই এইবাৰ চতুৰ্থ ষান্মাসিক, তুমি?
ময়ো একেই দিয়া। পিছে কি অ', গণিতত! তুমি কি বিষয় লৈ অধ্যয়ন কৰিছা?
মই পদাৰ্থ বিজ্ঞান।
অ', এতিয়া তোমাৰ পেপাৰটো চাগে চাৰিখন?
অ', চাৰিখন পঢ়িব লাগে এবাৰতে, আৰু লগতে গণিতো পঢ়িব লাগে।
অ', গণিত তোমাৰ মানে ইমান ইম্পৰ্টেণ্ট নহয় মানে
অঁ গণিত অঁ গণিতটো মই এক্সট্ৰাকে এক্সট্ৰাকে আৰু।
অ মানে তোমাৰ পদাৰ্থ বিজ্ঞানৰ লগত গণিতটো নহলেই নহয়তো।
অ সেইকাৰণে মানে কম্পালচৰী নিচিাই লাগে।
পিছে পৰীক্ষা মজা হৈছে তোমাৰ?
মোৰ ঠিক ঠাক আৰু ভাল বেয়াাৰ মাজত।
তোমাল অ তোমালোকৰ এই পদাৰ্থ বি বিষয়টোত প্ৰকল্প বহুত ন?
অ তোমাৰ ধেৰ আছে কিবা মানে যিমান পঢ়ি পাই থাকো।
সেইটো হয় বাৰু এই প্ৰকল্প তোমালোকৰ কিমানটা কৰালে?
অ আমাৰ তোমাৰ প্ৰকল্প এবাৰ। সেইকাৰণে আঠটামান কৰাইছিলে।
অ এই পৰীক্ষাত মানে পাৰিলানে নাই?
পাৰিলো ঘৰতে আনটাৰ পৰা দুটা দুটা যিকোনো দুটা কৰিব দিছিলো আৰু।
অ
বেছিকে তোমাৰ এই বৈদ্যুতিকৰ আছিলে বৈদ্যুতিকৰ মানে প্ৰকল্পবিলাক সেয়া কৰিব দিছিলে।
হয় এই তাপ মানে তোমাৰ। প্ৰকল্পবোৰ বহুত টান-টান! কিয়, বহুত ইলেক্ট্ৰনিক মানে, বৈদ্যুতিক সামগ্ৰী ল কৰিব লাগে ন?
অ মানে তোমাৰ বৈদ্যুতিক বস্তু বিলাকৰ মানে বহুত কানেকচন কৰিব লাগে। তাৰ পিছত? তোমাৰ সেইবিলাকৰ পৰা আকৌ মানে গণিতৰ কিছুমান প্ৰয়োগ কৰি পেলাই তাৰ পৰা উত্তৰ উলিয়াব লাগে।
উম কিয় বহুত। তাত মানে একেবাৰে বহুত একেবাৰে মানে মানটো উলিয়াব লাগে বহুত কেলকুলেশ্যন কৰি মানে বহুত। সমাধান কৰি পেলাই উলিয়াব লাগে ন?
অ অকমান অকমান ভুল হলে মানে গোটেইটো ভুল হৈ যায়।
অ
চ' তুমি মানে একে লাহে লাহে কৰি থাকিব লাগিব সময়ো লাগে বহুত।
অ
তোমালোকে ভাল দিয়া তোমোকৰ এইবিলাক একো নাই।
আমাৰ এইবিলাক নাই, আমি গণিত বিষয়টোত যিবোৰ পঢ়ি আছোঁ! চব মুখস্থ। কষ্ট কৰিবলগীয়া নিচিনাই এতিয়া।
এতিয়া
উম, সমাধান যোগ্য একো বস্তুয়েই নাই।
অ', মানে গণিতো মুখস্ত কৰাৰ নিচিনা হৈ গৈছেগৈ এতিয়া।
অ', এতিয়া মানে তোমাৰ আগৰ নিচিনাকৈ সমাধান কৰি যেনেকে বস্তু এটা আমি কৰিব পাৰিছিলো এতিয়া সমাধান নহয় এতিয়া তোমাৰ মুখস্থ নকৰিলেই নহয় বস্তুবোৰৰ ওপৰত।
আচ্ছা মানে বেছিকে উপকাদ্য বিলাক পঢ়িব লাগে চাগৈ এতিয়া।
উম, উপবাদ্য বিলাক এটা তোমাৰ আমাৰ এখন প্ৰশ্ন কাকত আছে তোমাৰ বাস্তৱ সংখ্যাৰ ওপৰত।
উম,
এই প্ৰশ্ন কাকত খন ইমানেই মানে টান নহয়
তাত মানে তুমি মানে অকল মানে সমাধান কৰিলে নুহব মানে চব জানিবই লাগিব।
অ', চব জানিব লাগিব।
চা ভালেই বাৰু এইবিলাক শিকিলে
অ', এতিয়া তোমাৰ তুমি এতিয়া কোৱা
কোৱা - কোৱা - কোৱা
তুমি! ! ! ! ! ! ! ! ! ! কব উলাইছিলা কোৱা
অ', তোমাৰ এ যে প্ৰডাকচন গণিতৰ লগতে।
অ', কিবা সহকাৰী ভাৱে আৰু।
আচ্ছা।
তুমি ৰাসায়নিক অ, তোমাৰ এই ৰাসায়নিক বিজ্ঞান বিষয়টো নাই নেকি তোমাৰ?
অ', সেইটো মোৰ তোমাৰ অ', কি বুলি কয় দাদক চেনিত থাকোতে আছিলে তাৰপিছত মানে কলেজ যাওঁতে সেইটো নাই আৰু এতিয়া।
অ', সেই বিষয়টো তোমাৰ ভালেই লাগে পঢ়ি।
অ', তাৰ প্ৰকলপ বিলাক পঢ়ি ভাল লাগিছিলে। বিভিন্ন ধৰণৰ এচিড বিলাক ব্যৱহাৰ কৰি
অ', এইবিলাক মানে সেইবিলাক ব্যৱহাৰ কৰি ভাল লাগিছে মানে তেতিয়া।
এই বহুত গোন্ধাই কিবা ন' লেতেৰা কিবা গোন্ধ এটা ওলায়, এই ৰাসায়নিক বিজ্ঞানৰ প্ৰকল্প বোৰ।
অ', মানে কাপোৰ চাপোৰ পৰিলে কাপোৰ বিলাকো বেয়া ফাটি যায় লেতেৰা হৈ যায়।
অ', তাত যে আমি দ্বাদশ চেনিত যে গৰম কৰিছিলোঁ মানে। গেছ দি পেলাই গৰম কৰিব লাগে বস্তুটো।
অ', ধোৱা ওলাই যে বগা বগা।
অ',
আৰু এটা আছিলে এনেকে যে এচিডত কিবা মিহলালে যে গোলপীয়া কালাৰ নিচিনা ওলাই ফোছিলে।
অ' অ', সেইবোৰ এইবোৰ কৰি ভাল লাগিছিলে আৰু এটা তোমাৰ এই নীলা কালাৰ নিচি নিচিনা হৈ গৈছিল যে মানে আম
অ', অ', আন্ধাৰত জিলিকি যায় সেইবিলাক ভাল
তামি এইটো অ', আমি এই পৰীক্ষা কৰা এইটো নাম তেষ্টিও আছিল ন?
অ', এই তেষ্টিও যোনটোত আমি ধৰা মানে মিক্স মিহলাও এচিড বিলাক। সেইটো টেষ্ট টিউব বুলি
পিছে
যে তুমি এবাৰ ভাঙি পেলাল তুমি এবাৰ, তুমি এবাৰ টেষ্ট টিউব দাল ভাঙি দিয়া নাছিলা নেকি?
অ', ভাঙি পেলাই চাইডত থৈ দিলো আৰু।
ধৰা পোৱা হৈ পালা হয়।
সেইটো হয় বাৰু ন' তুমি যে এতিয়া এই গণিত বিষয়টো যে ল'লা যে ৰাসায়নিক বিজ্ঞানতটো ল'ব পাৰিলা হয় দেখোন।
অ, বিজ্ঞানৰ লগত গণিতটো হ'লে মানে পিছলে অলপ স হাই
অ, সেইটো হয় বাৰু।
যদি উচ্চ শিক্ষাৰ কাৰালে যাওঁ, তেতিয়া মানে পদাৰ্থ বিজ্ঞানৰ গণিতটো একেলগে থাকিলে পিছলে বস্তুব পঢ়িবলৈ বেছি সহ-সহজ হব।
সেইটো হয় বাৰু পিছলে কিবা কি পঢ়িবা ভাবিছানে?
ভাবিছোঁ যদি ভাল ইউনিভাৰ্চিটিখনত পাওঁ উচৰে পাজৰে।
অ, আমাৰ এই ইউভাৰ্চিটিখনতে কৰিব পাৰিবা দেখোন।
অ, তাৰ কাট অফ টো বহুত হাই যায় যে। ভালকে একজাম দিব লাগিব আৰু
অ, তাৰ পৰীক্ষা নিৰীক্ষাবোৰ সিহঁতে নিজেই পাতে।
অ, নিজে পাতে অ, তাৰ কাৰণে।
অ,
তাত ভালেই পাৰে নহলেুৱাহাট ইনিভাৰ্চিটি পালে হ'ল তাতো পাৰি কৰিবলৈ।
উম, দা গুৱাহাটী বিশ্ববিদ্যালয়ত তোমাৰ পইচা বোৰ বহুত অ,
অ, সেইটোও হয় থাককা কৰা বহুত খৰচ খৰচ হৈ য তোমাৰ।
উম, মই বহুত খৰচ হ'ব এইটো কাৰণে গৈছিলো আমাৰ ওচৰতে টকাখনৰ ইয়াতে কৰিব পাৰিবা।
অ, ওচৰতে হ'লে ভাল ন তোমাৰ, ঘৰৰ পৰা মানে পাইলে ঘৰত
উম, সেইটো হয়।
চাই ল' এবছৰ কলেছত পঢ়ি পেলাই।
ন এই দুবছৰ ভালকেও বহা আকৌ এই দুবছৰত যদি কিবা পেপাৰ এখন যদি পত্ন ক কত যদি বেয়া হৈ যায় পিছলৈ বহত বেয়া হ'ব।
অ, সেইটোৱে দুবছৰ ভালকে পাৰ-পাৰ কৰি গলে হ'ল আৰু। তুমি কি কৰিম ভাবিছা?
ময়ো একেই অ, তোমাৰ বি এড টো কৰিম বুলি ভাবিছিলো।
অ, বি এড তো বি এড তটো কৰিলেও ভাল যে তোমাৰ শিক্ষক হবলে মানে বহুত সহায় হৈ যায় সেইটো কৰিলে।
অ,
তুমিতো আই টি আই ও কৰি আছা ন লগত?
অ, আই টি আই ও কৰি আছিলো।
ভালে দিয় তাতো বহুত বস্তু শিকিব পাৰি নতুন নতন।
অ, আহ আই টি আইত তোমাৰ বৈদ্যুতিক বিভাগত কৈছিলো বৈদ্ুতিক বিভাগত বহুত কিবা কিবি অ,
মানে টান নে বস্তু বিলাক কেনেকুৱা?
টান টান আমি যেনেকে তোমাৰ পদাৰ্থ বিজ্ঞানৰ প্ৰকল্পত কৰিছিলো কিছুমান, ল' এই ইটাত দি এনেকুৱা কিছুমান মানে তাত আমি নিজে বনাব লাগে মানে ত আমাৰ যেনেকে পদাৰ্থ বিজ্ঞানত তাত বনাই থোৱা থাকে আমি বস্তুটোৰ পৰীক্ষা নিৰীক্ষা কৰিব লাগে।
উম, উম,
তাত আমি ওম শ্লটোত কি কি বস্তুৰ প্ৰয়োজন আমি নিজে বস্তুটো বনাব লাগে বনাই পেলাই আকৌ পৰীক্ষা কৰি পেলাই মানে, দেখুৱাব লাগিব মানে প শিক্ষাৰ্থীসকলক এনেকুৱা।
মানে তাৰ মানে প্ৰকল্পটোো আৰু বেছি কঠিন হৈ যায়?
ন তাত তোমাৰ মানে বস্তুতটো নিজে বনাব লাগে আ যেনেকে আমি বিজ্ঞানতো বনুৱাই থাকে। পৰীক্ষা নিৰীক্ষা হে কৰো কেনেকে মানে ভল্টেজটো কেনেকুৱা হয়,
আচ্ছা আচ্ছা। তুমিতটো আইডিয়াতটো কছ তুমি ৰেলৱৰ কাৰণে এপ্লাই কৰিব পাৰা জ'ব বিলাক।
উম, এই চৰকাৰী চাকৰি এইবোৰ এপ্লাই কৰিব পাৰিম বাৰু পিছলে।
সেই পইচাদিয়া এতিয়া পৰিয়াল চলাব লাগে।
অ'।
তাক খেলা ধূলা
এতিয়া খেলা ধুলা কৰিব যামহি এতিয়া, তোমালোকৰ যে এতিয়া যে এ, ইণ্টাৰ্ণশ্বিপ হৈ আছে যে তোমালোকৰ, কোনটো বিষয় লৈ ইণ্টাৰ্ণশ্বিপ কৰি আছা?
আমি তোমাৰ স্পাইথন বুলি কয়, পাইথনৰ ওপৰত কৰি আছোঁ এতিয়া।
অ'। এ, সেইটো কিনো?
তাতো পাইথন তুমি মানে কিবা এ, কম্পিউটাৰত তুমি মানে কিবা কামবিলাক সহজতে কৰাবপৰা পাইথনটো ইউজ কৰি। আৰু তুমি ধৰা বিভিন্ন ধৰণৰ আ, গণিতৰ কিছুমান প্ৰশ্ন এটা কৰিব পাৰা।
অ'।
মানে ই মানে অল সহজ হয় আৰু পাইথনটো ব্যৱহাৰ কৰিলে হে শিকি আছো, ময়ো ভালকে নাজানো এতিয়া শিকিব মানে চেষ্টা কৰিছোহে।
অ', অ' তাত তোমাৰ প্ৰেক্তেৰিয়া মানে প্ৰকল্পসমূহো কৰাই নেকি তাতে?
অ' তাতে কৰাই তাতে কৰাই মানে প্ৰথমতে মানে তোমাৰ ফাষ্ট নিজে কৰিব দিয়ে আৰু। তেওঁলোকে শিকাই দিয়ে।
অ', অ'। এতিয়া তুমি এতিয়া খেলিব নোযোৱা?
খেলিব যাওঁ, আজি ক্ৰিকেট খেল এখন আছে তাতে যাব লাগিব।
উম, দিয়া তুমি যোৱা, ময়ো যাওঁ দিয়া।
দিয়া দিয়া ঠিক আছে দিয়া। বাই বাই।
বাই বাই।